হেল্ল' অ কোৱা এনেই আছো তুমি কি কৰি আছা
ময়ো এনে আছো দিয়া অ ভাত চাত খালানে
অ মই খালো তুমি খালানে
অ মইও খালো দিয়া কি কি খালা তে আজি
মই ভাত খালোঁ ভাতৰ ভাতটো অলপ খালোঁ ৰাতিৰ আৰু তাৰপিছত দুখনমান ৰু ৰুটি খালো ৰুটিৰ লগত ভাজি খালো তুমি কিহৰ লগত
অ আজি মই আজি এই পৰঠা খাইছো
অহ পৰঠা খালা নিকি অ কিহৰ লগত খালা তুমি পৰঠা
এ তোমাৰ আজি মই এয়া তোমাৰ এই কি কয় আলু পৰঠা বনাইছিলো আলু পৰঠাৰ লগত তোমাৰ এ অ চচ দি কিনে খাইছো ভাল লাগিছ ছে সেই তেনেকুৱা খাইছো হয় তুমি ভাল পোৱা নে পৰাঠা
মই গৰমত পৰঠা খাব নোৱাৰো হে মোৰ বহুত গৰম লাগে গৰমত, পৰঠা পুৰি সেইবোৰ খালে মানে বেছিকে গৰম লাগে।
আচ্ছা হয় নিকি? মইতো খাই ভাল পাওঁ মই গৰম হ'লেও মানে মই খাওঁৱেই এক মই গৰম দিনত সেনেকুৱা নহয় যে বা বাচি নচোলো যে এ যে ই এইটো নাখাও সেইটো নাখাওঁ সেনেকুৱা নকৰো মানে মই। খাওঁৱে
ঠাণ্ডা দিনত হ'লে মানে চব খাওঁ কিন্তু গৰম দিনত এনেকুৱা মই তেলত অ ফ্ৰাই নহলে তেল দিয়া নহলে ৰিফাইন দিয়া এনেকুৱা বস্তুত টো খাব নোৱাৰি একদম মানে বেছিকে গৰম উঠি আহে হে, হে কানে খাবই নোৱাৰো।
হয় নিকি অ মই তো খাও দিয়া মোক ভাল লাগে মই সেইকাণে খাওঁ আৰু এনেই তো কি কি ভাল পোৱা? খায়?
এনেতো মই এ নৰ্মেল দালি ভাত আৰু আলু পিটিকা এটা চাটনি হৈ গ'লে আৰু হৈ গ'ল আৰু একো নালাগে তোমাক
মই মানে এ কি কয় তোমাৰ এ গৰমতো তোমাৰ পান্তা ভাত বৰ ভাল পাওঁ মই
অ পান্তা ভাত অ পান্তা ভাততো মই বেয়া পাওঁ হে মই খাও কিন্তু ইমান ভাল নালাগে এটা মানে সোৱাদটো নাপাও সেইকাৰণে নাখাও।
অ মোক মোক ভাল লাগে পাৰি তোমাৰ পান্তা ভাতটো অ এনে কি কৰো ভাত টো মানে ৰাতিত টো মানে থৈ দিওঁ তোমাৰ পানীত দি কিনে থৈ দিওঁ তাৰ পিছত তোমাৰ অ ৰাতি মই অলপ এ তোমাৰ আলু পিটিকা বনাই লওঁ তাৰপিছত আচাৰ
অ অ অ তাৰ লগত তুমি ভাল পোৱা? মই বৰ ভাল পাও কিন্তু এনেকুৱা তেনেকুৱা খোৱা নাযায় আৰু পান্তা ভাততো মই বেছিকেলি তোমাৰ এনে দালি ভাত খাও নহলে গাখীৰৰ লগত খাও অ তুমি গাখীৰ খাই ভাল পোৱা নে?
পাও মই গাখীৰ খাই ভাল
অ গাখীৰত বহুত ভিটামিন থাকে সেইকাণে গাখীৰ খোৱটো বৰ ভাল, আৰু তোমাৰ ওৱেট চোৱেট গেইন কৰিব লাগা হলে তুমি কল আৰু গাখীৰ সদায় ডেইলি খাবা। তোমাৰ ওৱেট টো বহুত জল্দিকে গেইন হৈ যায় অ,
অ মই খাও গাখীৰ মই এ এতিয়াতো গৰমত মই নাখাও মানে, এনেতো এ খাওয়েই মানে এতিয়াতো খোৱা নাই ঘৰত মানে মায়ে আনায়ে নাই গাখীৰ গৰম আছে বুলি। মইতো খাই দিওঁ কিন্তু গৰমত হলেও মই লাগে মোক খোৱাটো, সেনেকুৱা নহয়। আৰু এনে তোমাৰ গাখীৰতটো গৰমৰ দিনত খালে মানে অ পেট টো বেয়া হয় হোৱাৰ বেছি চানছেছ থাকে ন।
অ তেনেকুৱাতো মই ডেইেলি খাও। আজি মই আজি পৰা মই সৰুৰ পৰাই মই গাখীৰটো সৰুৰ পৰাই খাই আছোঁ, গৰম হওক ঠাণ্ডা হওক। দুটাইমে খাওঁ বেছিভাগতো মানে আমাৰ লোকেল গৰুৰ গাখীৰটো অনা যায়। বা হিৰৰ পৰা কিনিকে আনা যায়। সেইকাৰণে মোৰ আজিলৈকে পেটটো বেয়া হোৱা নাই। আৰু মই অমূল চামূল খাবলৈ বৰ বেয়া পাওঁ। বাহিৰৰ চাহ তাহ খাবলে বেয়া পাও। খালে মানে ঘৰৰে খাওঁ।
হয় মই চাহতো বহুত ভাল পাওঁ মই ঘৰত চাহ খাই থাকো। আৰু তোমাৰ আহ
নাম ললে মোৰ গেষ্ট গেছ হোৱা যেন লাগে। হেই নাখাবাই খাব নাপায়, বেছি নাখাবা। মানে গা-শৰীৰৰ কাৰণে বহুত বেয়া চাহটো, তোমাৰ গেছ কৰে।
অ নহয় মোকতো ভাল লাগে চাহ খাই।
হয় নিকি?
হয়, মই মই চাহ খায়ে থাকো। মানে বৰ ভাল লাগে। তোমাৰ গৰমত গৰমৰ দিনা হলেও মই চাহ খাওঁৱে গাখীৰ চাহটো মই খাওঁৱে। টো মানে কি কওঁ আৰু ৰাতিপুৱা উঠি কিনা চাহ নাখালে আৰু ভালে নালা তোমাৰ আৰু গধূলিও খাওঁ তোমাৰ, সেই ভাল লাগে খাই কিনা সেইকাৰণে মই চাহ খাওঁৱেই চাহটো কম্পালচাৰিয়ে আছে তোমাৰ। সৰু পৰাই খাইছিলো ন! অ এতিয়া সৰু পৰা খা তুমিতো জানাই আমাৰ অসমীয়া মানুহৰ সৰু পৰাই চাহ খায়ে।
চাহৰ লগত পিঠা খাবলৈ বৰ ভাল লাগে কিন্তু মই তেনেকুৱা বহুত কমকে খাওঁ চাহৰ লগত পিঠা তেনেহলে বেলেগ বেলেগ। না চাহৰ লগত পিঠাটো শুকান পিঠা থাকিব লাগে সেইখন বৰ ভাল লাগে।
মোক চাহ চাহৰ লগত তোমাৰ এ কি কয়? তোমাৰ পুই লুচি হয় খাই বৰ ভাল পাওঁ।
লুচি?
হয়।
অ, হ, তুমি ঠিকে কলা সেইটোও বৰ ভাল লাগে।
অ, আৰু তোমাৰ এই তেল পিঠা থাকে ন, সেইটোও ভাল লাগে মোক চাহৰ লগত।
পিঠাটো খাওঁ বাৰু, চাহৰ লগত ইমান ভাল নাপাওঁ।
অ মোৰ মোকতো বৰ ভাল লাগে তোমাৰ চাহৰ লগত তেল পিঠা, সেইবোৰ খাই ভাল লাগে মানে গাখীৰ চাহৰ লগত বৰ ভাল লাগে। আৰু তোমাৰ এই লাল চাহ হয় ন, ৰঙা চাহটো সেইটো মোক ইমান ভাল নালাগে। অ মানে কেতিয়াবা খাওঁ আৰু চৰ্দি হ'লে চৰ্দি কাহ হ'লে তেতিয়া বেছিকে আদা এইটো দি কিনে খাওঁ, তেতিয়া ভাল লাগে। এনেই নাখাওঁ আৰু মই। গা গাখীৰ চায়ে খাওঁ বেছিকে।
হয় নেকি? মই মানে তেনেকুৱা খোৱা নাযায় চাহ টো। মই বেছি আগৰ পৰাই চাহবোৰ খোৱা নাটক নাখাওৱে বাৰু। এনে গৰমত দিনতো তেনেকুৱাতো খোৱাই নাযায়। ঠাণ্ডা দিনত কেতিয়াবা
অ, মই মানে সৰু থাকোতে খাইছি লো ন চাহ। তোমাৰ এই কি কয় তোমাৰ মই যেতিয়া ওৱান ক্লাছত আছিলো, সৰু আছিলো তেতিয়া তেতিয়াৰ পৰা মায়ে মোক চাহ খুৱাইছিলে অলপ অলপকে খাইছিলো মানে তেতিয়াৰ পৰাই বিস্কুতৰ লগত খাইছিলো চাহ। মানে কিবা কিবি লগত খাইছিলো অলপ অলপ অলপ কে খাইছিলো আৰু সেই সেইকাৰণে আৰু মোক বৰ ভাল লাগিছিল আগৰ পৰা সেইকাৰণে এতিয়াও মানে এইটো
চাহ খোৱাতো অভ্যসটো লাগি গ'ল তোমাৰ অ উ মই ক'ব গলে মানে অ এটা কথা ক'ব গ'লে মানে চাহ খোৱা বেয়া নহয় বেছিকেলি চাহ খোৱাতো ভালে কিন্তু মানে বেছিকে খালে আমাৰ গেষ্টিক
অ অ ঠিকেই ক'লা সেইটোতো হয় তোমাৰ হয় কিন্তু মই মোৰতো এনেকুৱা একো হোৱা নাই অ মইতো খাওঁয়ে তোমাৰ আৰু এনেই হলে হয় অ মোৰ এনেকুৱা হোৱাৰ কাৰণে অ অ অ কিছুমান মানুহ থাকে যে খাব নোৱাৰে তোমাৰ খালে গেষ্টিক হৈ যায় মইতো খাও আৰু মোৰ সেনেকুৱা গেষ্ট্ৰিক নহয় কেতিয়াও হোৱাই নাই গেষ্ট্ৰিক অ সেনেকুৱা মই কিবা কিবি পৰঠা চৰঠা তোমাক কলোয়ে যে মই ৰাতিপুৱা পৰঠা খাইছো তোমাৰ পৰঠা চৰঠা খালেও মোৰ গেছ নহয় মোৰ মানে পতকে এতিয়াও গেছ নহয় মানে কিবা কিবি মই বাহিৰৰো কিবা কিবি এ কি কয় চিঙৰা খালেও গেছ নহয় তোমাৰ চিঙৰা কচৰী মই বৰ ভাল পাওঁ ন সেই তোমাৰ স ক'ত গ'লে মই চিঙৰা, কচৰি চাহৰ লগত খাওঁৱে। আৰ সেইটো খালেও মোৰ কেতিয়াও গেছ হোৱা নাই মোৰ বৰ ভাল পাও তোমাৰ চিঙৰা, কচৰিয়ে হল আহ্ আৰু তোমাৰ এ কিবা এটা পেটিছ যে থাকে সেই
উম উম উ চব্জি পেটিছ। কণী পেটিছ আজিকালি পেটিছৰ অ আজিকালি প্ৰেটিছৰো বহুত ধৰণৰ পোৱা যায় তোমাৰ চব্জি পেটি টিছ কণী পেটিছ আৰু তাৰপিছত তোমাৰ থাকিল চিকেন পেট পেটিছ ভেজ প্ৰেটিছ আৰু বহুত ধৰণৰ
আৰু তোমাৰ এই পিয়াজ দি থাকে যে এটাত পিয়াজি তোমাৰ অ হয় এইটো বৰ টেষ্ট টেষ্টি লাগে মোক পিয়াজিটো বৰ টেষ্টি লাগে মই এইটো খাওঁৱে। সদায় মানে মই কেতিয়াবা কৰবাত ওলাই গলে
উম, পিয়াজি দেখোন মই ইমান ভাল নাপাও কিউ কি পিয়াজিখন ইমান খোৱা মই ম ভাল পোৱা নাই আৰু মই খালে মানে এইটো পনীৰ পেটিছটো ভাল পাওঁ।
অ পনিৰ পেটিচ খাই মই এব প্ৰায় খাইছিলো চাগে তোমাৰ পনীৰ পেটিছ আৰু তোমাৰ এবাৰ খাইছিলো তোমাৰ চিকেন পেটিছটো এই ছ চল্লিশ টকাৰে পায় ইহ্ বিৰাট টেষ্টি লাগে তোমাৰ চিকেন ডাঙৰ ডাঙৰ কে থাকে আৰু তাতে আহ্ মাংসৰ পিচ থাকে কে ইমান টেষ্ট টেষ্টি লাগে তোমাৰ সেইটো খাইছিলো তোমাৰ অ অ অ তোমাৰ এই গণেশগুৰিত খাইছিলো বৰ ভাল ভাল লাগিছিলে নে নাই চোৱা চল্লিশ টকাত খাইছিলো আহ তুমি খাই পাইছা নে চিকন পেটিছ
অ চিকেন পেটিছটো খাইছো বাৰু কিন্তু মই চিকেনটো হিহি ইমান সৰু পাইছো নকবা আৰু
অ অ, নহয় মই তুমি তাতে খাবা এইটো দোকানৰ নাম সেইটো মই নাজানো কিন্তু তোমাৰ এই গণেশগুৰিতে আছে তাতে তোমাৰ চল্লিশ টাকাৰ বহু বহুত টেষ্টি হয় আৰু ইমান ডাঙৰো থাকে। পেটো ভৰি যায় আৰু অ পেটো ভৰি যায় আৰু ভালো আছে তোমাৰ ন গৰম নৰম এনেতো তোমাৰ চাবাচোন বেলেগ জাগাত তোমাৰ পেটিছটো ভাল নাথাকে কিন্তু তাতে তোমাৰ পেটিছটো ইমান নৰম আছিল ন ক্রাঞ্চীও আছিল তোমাৰ নৰমো আছিল খাই কিনে ইমান ভাল লাগিছে।
নকবা আৰু এইবোৰ কলে মানে ভাল লাগে শুনাতো ভাল লাগিছে তোমাৰ উম উ উ এনেকুৱাতে পেটিছটো খাব কাৰণে ভাল লাগে। কিন্তু মইয়ে তেনেকুৱা সেই পেটিছ চেটিছ বাহিৰৰ ইমান নাখাও কেতিয়াবা খালো আৰু ভোক লাগিলে আৰু উঠে বাহিৰত খালে মানে মই কিবাকিবি বেলেগ মিষ্টি বা মিঠাই গোলাপ জামুন ৰসগোল্লা কল কলাজামুন সেইবোৰ খাইকিনি বৰ ভাল পাওঁ।
ইচ্ছা, মই তোমাৰ এই তোমাৰ এই চিকেন ৰোল পায় ন তোমাৰ সেইটোও খাইছিলো বৰ ভাল লাগে তোমাৰ এ ফাষ্ট ফুডৰ নহয় অ ফাষ্ট ফুডৰ নহয় তোমাৰ এইটো তোমাৰ সেইটো দো যেনেকুৱা পেটিছ পায় ন সেনে সোয়া টাইপৰ এটা থাকে
অম মই ফাষ্ট-ফুডৰ মই চিকেন ৰলটো খোৱা নাই এ তুমিয়ে গলা আজি মই চিক চিকেন ৰলটো তোমাৰ এইটো ফাষ্ট-ফুডতে খাইছো এইটো প্ৰেষ্টিত খোৱা নাই।
অ অ এই প্ৰেষ্ট্ৰিটো থাকে না এটা ৰল থাকে তোমাৰ এইটো বনোৱাই থাকিব তোমাৰ মানে এইটো বনাব নালাগি যেনেকৈ আমি ফাষ্ট-ফুডৰ যাই কিনে খাও নহয় সেইটোতটো বনাই ন তাতে তোমাৰ এইটো বনোৱাই থাকে যেনেকুৱা পেটিক থাকে ন সেনেকুৱাই বনোৱা থাকে তোমাৰ অ এইটো বৰ টেষ্টি লাগে এইটো খাইছিলো উম উ খাই কিনে কৰিব লাগিছে আৰু এতিয়াও মানে খাবলৈ মন আছে এতিয়াও মই তোমাক কলো যিহেতু কৈ কিনে আৰু খাপ বলে মনে নাই সেইকাৰণে মন গৈ আছে মই আজি যাইকিনে খাওঁ আৰু
অ দিয়া দিয়া খাবা দিয়া।
অ অ দিয়া ঠিক আছে দিয়া ৰাখো।
অ দিয়া
অ দিয়া থিংক কিউ
অ ৱেলকাম